হেল্ল'।
কি কৰিছ।
হে আছো ক বেং মোৰক।
উম, কিবা চাই আছিলি চাগে ইউটিউব চিটিউবিৰ কাৰণে কটম হ'ল।
উম, নাইছোৱা এখন তেনেকে একো।
অঁ, কি কৰিছ নো?
এ, আছো এনেই পঢ়ি আছো।
ভাত পানী খালি?
ভাত পানী মান নাই ৰাতিপুৱা সাঁজটোও খালোঁ দুপৰীয়া সাঁজমাৰ বনাবলৈ যোৱেই নাই মেম।
অঁ।
মোবাইলতটো পৰি গৈছিলে। প্ৰথমৰ।
ভাঙিল নেকি মোবাইল?
নাই। ভাঙা, আৰু এদিন ভাইটিয়েটো ৰাস্তাত পেলাই গৈছিলে।
কি কথাত ভাঙিলে।
উম, চাইডে চাইদে অলপ ভাগিছে।
যিয়ে নহওক এনডয়তো কমাল এইিবিলাক।
উম।
এতিয়া যে আইফোনটো লদি মাৰিছে তেনেকে দুটোকো হ'ব ক তাতে জেগাতে।
অঁ।
মা হঁত ক'ত?
আছে মায়ে ফেচবুক চাই আছে পাপা অফিচ। ভাইটি স্কুল।
কিন্তু পৰীক্ষাৰ কিমান দিন আছে।
জানো কিমান দি মই আকৌ পাত্তাই নাপাওঁ তাৰ পৰীক্ষা কি হৈ আছে কি নাই হোৱা।
নিজৰ খতম যে এতিয়া লোকৰ টো পাতা চাতা নাপায়নে তই যদি খতম আহ আমাক। লকে ঘৰৰত।
যাম ৰ মই তোৰ এইটো মাহত। লাষ্টলে যাম বাৰু তাৰ পিছত এসপ্তাহ মান থাকিম তাতে।
উম জলদি আহিবি অলপ।
তাৰপিছতো তাতে থাকাই হ'ব বাৰু না।
কিমান দিন থাকিবি নো ইয়াত নো।
এসপ্তাহ থাকিম তাৰ পিছত দেখোন আগষ্ট পা দেখুন তাতে থাকা হ'ব আৰু।
হ'ব তেন্তে। আহিবি দেখা যাব তই আহিম বুলি সদায় কোৱা আছ কিন্তু নাহয়গৈ তই। ত আহিম বুলি সদায় কৱ।
কিয় এনাখন যোৱা নাই মই।
কোনদিনাখন।
তই নিজে নামাতাকে গৈছ তই মোৰ মাতাও নাই ছা মই নিজেই গৈছিলো।
এয়া আহ মই তোক মাতা নাই চৰ কেইটামান দে।
নাই মাতা।
মাতিছো দেই।
উম চৰ চিনী মই নিজে কৈছো মই যাম বুলি।
এয়া মতিছো দেই।
ফতোৱা কথা নকবি।
অ নাই মতা নেকি অ নহয় তইতো ইয়াত তেনেকে নাথাক ন মই বোলো লাগিব নে। এটা কাম। কি কৰিবি।
ক।
এনেই ভাত খোৱাকে আহিবি তই সিয়ামণী।
অ নহ এই জুলাই মাহতে ন। ন তাইও যাবগৈ নহয়।
অ ত সেইকাৰণে কৈছো।
লাগ ৰ মই তোৰ জো তোৰ চাগে ম টুৱেন্টি ছেভেনত যাম তাৰপিছত মই তোৰ চাগে ছয় সাত তাৰিখ মানে আহিম ইয়ালে তাৰপিছতো আকৌ যাব লগীয়া হ'ব আকৌ ত্ৰিশ তাৰিখ বা ঊণত্ৰিশ তাৰিখ মানে আকৌ যাব লগগীয়া হ'ব এক তাৰিখো ক্লাছ হ'ব। এটা আকৌ ৰুমত চিফট কৰিব লাগিব হা।
তই এনে তাই নযায়।
মই।
অ তই।
তাইতেতো দূৰিলে তাই মাক বেয়াই। ত এনেকে ঠিক নাই্
কি হব!
মানে সেইখনে তাই য'ত এডমিশ্যন ল'ম বুলি কৈছ তাই সেইখন ভাল নহয় সেইটো কাৰণে তাইক কলো মানে মাহঁতেও ক'লে কি নলবি নলবি তাৰপিছত মই তাইক সুধিছিলো বেয়া পালি নেকি তই কিবা ত তাই সেইটো কথা দে একো মুখেদি নামাতি দলেই বেয়া পালে এনেকে বুলি কওঁতে।
সেই নাই নাই বেয়া কিয় হৈ গল।
ন তাইক নামাতে ধৰক তাইক আজি আগতে এনেই মেছেজত দি থাকেতি মেছেজো নাইয়া সেইদিনাখন ফোন কৰিছিলো আৰু তাৰপিছ মানে আমাৰ মায়ে কৈছিলে কি তাই মাকৰ ফোনটো লগাইত কথা পাতিম বুলি এডমিশ্যননৰ কথাতে আৰু মানে সিহঁৰ আৰু মানে। তাৰ পিছত তাই লগাই দিম বুলি। গৈ পেলাই লগাই নিদিলে আৰু।
পাহৰিনে নেকি কৰ'ৰবালাত গৈছিলে যে।
জানো তাই মোক বেয়াই পাইছে নেকি মই জানো।
সেই নহয় তেনে এটা কাম কৰতে আহি যা ইয়ালৈকে তাৰ পিছত। আমি শুন না। তোৰ যদি এনেকুৱা বেয়া লাগে। মানে ভাবি আছো যে বেয়া পাইছো এটা কাম কৰ তই কেইদ মানৰ পিছত আহি যায় ঠিক আছে। তাৰ পিছত মই তাকেই মাতিম। তাৰপিছত তোৰ আমি তোৰ আমি। তিনিজনী মিলি ভাল জেগা এটাত যাম বল।
নোৱাৰো দেই।
ৰিভাৰ চাইড নহ'লেতো হিল চিল এইবিলাক এনেকুৱা মানে পাহাৰ চাহাৰ।
ওচৰে পাজৰেনো কত তেনেকুৱা জেগা আছে কতে নাজানো নহয় মই।
সআগলৈ আছে বহুতো ভিতৰলৈ সোমাব লাগিব।
কি নাম?
নামটো মই ভালকে নাজানো কিন্তু ধুনীয়া জোগাতটো কিন্তু যাব পাৰো দেই।
চাব লাগিব তেতিয়াহ'লে।
ওলাব নাই, তেতিয়া তেতিয়া কথাও পাতিম। তই আকৌ তহঁতেও তেতিয়া গম পাই যাবি ন বেয়া পাইছে নে,
উম উম।
সেই এটা কাম কৰো আ এতিয়াাতো কাৰো কলেজ চলেজ নাই। মোৰ আছে মই খালি নাযাওঁ। বেলেগ কথা।
উম।
কি সেইলে যাওঁ বৈ।
কলৈ।
এ এইটো কি জেগা আছিলে বোকাঘাটৰ যেটো এইটো ডিফল্টটি যে,
নামটো শুনিছো চাগে,
এই যে, এইোৰ বাগানিয়া কিন্তু পাহাৰ আছে গোটেই, বাগান আছে আৰু তাৰ ওপৰত
নোৱাৰো আকৌ ঘৰদালৰ পৰা আকৌ দিবও লাগিব নহয় দিলেহে যাব পাৰিম নিদিলেনো কেনেকে যাব।
মনে মনে মই তোক ৰাতি লৈ যাম ৰাতিপুৱাই থৈ যাম হি,
হা।
ৰাতি ৰাতি লৈ যাাম ৰাতিপুৱা থৈ যাম সি।
তই কি এইবোৰ কথাত ও পগলা হৈছ নেকি?
এ একো নাই দুদিনমানানৰ কাৰণেহে তো ইয়াত ইয়াত থাকাকে আহ তাৰ পিছত যাম।
তাতো ন মইতো তোৰ সেই আগষ্টৰ পৰা তাত থকা কে তাৰপিছত মই ফুৰা চুৰা প্লেন কৰিম আৰু তই তই তোৰ ক্লাছলৈ কেতিয়ালৈ যাবি নো?
এতিয়া নাযাওঁ আৰু গপ অ, গৰমটো গৈ' লওক তাৰপিছত যাম।
আহ তেতিয়াহ'লে আমি আগষ্টত যাব পাৰিম।
অঁ, এ মানে মকি জান ঘৰতৰত থাকিল কি ব্ৰেইনতটো পকি গৈছিল জানো আম পকা দি মানে কঁঠাল পকা দি পকি গৈছো মানুহজনী।
হে হে মা হত তেতিয়া মানে আগৰ আমাৰ মা হত জানোঁ নহয় মা হত কেনেকুৱা কিবা, তাৰপিছত আগষ্টতে এনে প্লেন চেলেন কৰি আগষ্টতো ৰ ফাৰ্ষ্ট ছানডে টোতে চাগে এনেকে যাম চাগে মই মানে কৈ থৈছো। ত' এনেকে যাম বুলি ফাৰ্ষ্ট ছানডে টোতে আৰু তেতিয়াতে তো মই এনেকে কবাৰ ৰুমত বা এনেকে পি জি চি তেনেকুৱত থাকিম না ত তেনেকে ফুৰিবলৈ যাম বুলি ভাব তহঁতৰ যদি কোনোবা ওলাই ওলিয়াব পাৰিবি বাইকখন হৈ উলালে টো হৈয়ে যায়।
কি তই স্কুটি চলাব নাজান
নাজানো মই।
হ'ব দে তই বহিবি। মই মই চলাম। মই পাৰো বাৰু চলাব, জানো মই নহলে কোনে নিব ক আমাক তালৈ তই ক।
কোঁন কোনবা এটা কোন যাব, আহ নালাগে যাবলে থ।
এটা এটা। ইস্ক্যুতিতে।
অ, কিয় এটা স্কুটিত পাঁচ। তাতকৈ যায় আগতে আমি পাঁচটাকে যাওঁ, ছটাকে যাওঁ মই আগত বহি যাওঁ আৰু কিবা।
মানে, আৰুতো এইবোৰতো কোনোবা কোনোবাটো যাব বাৰু লগতে এনেকে আৰু নামবোৰ নকওঁ আৰু।
অ, সেইটোৱে যোৱাততটো যাব অ সেৰি যাম বৈ গুৱাহাটী। এই যে, পাহাৰ চাহাৰ যে যত ধুনীয়াকে বৈ থাকিব পাৰি যে।
যাব পাৰে বাৰু দেই। এইটো প্লেন কৰিব, উম জানো আগষ্টতে। প্লেন কৰিব লাগিব, এইটো মানে তোৰ সেইদিনা যে শনিবাৰ দেওবাৰ হ'ল মানে আৰু তোৰ চাগৈ ঘুমি ঘুমি হৈ যাব আমাৰ।
কোনদিনা?
শনিবাৰ দেওবাৰ হ'লেই বোলো মানে আগষ্টৰ পৰা ফুৰাৰ পৰা প্লেন হৈ যাব।
অ, ত তই যেতিয়াই পাৰ মইতো বাৰু ফ্ৰী আহো খালি কিন্তু ঘৰ পৰা নিদিয়ে তহন যদি আহ গোটেইখন যদি হা। লগৰ চগৰ, এতিয়া। মানে দিব কিয় নিদিব তহঁ যতি তহততি আৰু ঘৰ মানুহ আমাৰ চিনিয়ে পাই ন। লগৰ বুলি জানিয়ে ভাল। ত, তেতিয়া। সুন্দৰ কৰি যাব দিব তেতিয়া মই যাব পাৰিম।
হম।
তাৰ পাছতেচতে আহিবি চাগে ন?
মই এগছৰ মানে জুলাই লাষ্টতে যাম ত্ৰিশ একত্ৰিশ তাৰিখে মানে সোমাই যামগৈ ৰুমত।
জুলাইত আহ।
মই এতিয়া জুলাইতে যাম, জুলাইতে ফাৰ্ষ্ট কেইদিনমান মানে যাম এনেকে ভাওনা চাওনা আছে যে। সিহঁৰ তাতো এনেক ভাওনা যাওঁ। যাম চাগৈ ত আমাৰ তাতো নাম গোৱা ভাওনা আছে।
তই কি ভাও লৈছ?
এ, নাই লোৱা এ মই এইবোৰ গৰম গালত এইবোৰ মই ভা চা ল'ব নোৱাৰো এ ঠাণ্ডা। বেলেগ কথা এই গৰম যে নোৱাৰো মই।
কেনেকে লৈ ভাই গল মই দেখান ভাও নাছিলো আৰু।
নাজানো তাৰপিছত সেইব মানে চামটা মানে বহুত। বছৰ হল না, চোৱাই হোৱা নাই এইকেইদিন বন্ধ বাৰতে চাওঁ।
ত 'ভাওনা চাই ভাল পাও? ভাওনা চাই ভাল পাও?
এনেই আৰু ঘৰত থাকাকেতো চোৱাটো ভালেই।
ত' এনেই যদি ঘটাকাকে চোৱাতকে ভাল তাটচে ভাল আমি এনেকুৱা জেগাত যাওঁ চাপা -নলা যাও যত বহুত ধুনীয়া, পাহাৰো আছে, নদীও আছে তাত ধুনীয়াকৈ পানীত বহি- বহি শুই -ফুই ধুনিয়াকে বিহুও চাব পাৰিম তাত চেপা খাবলৈ কৰিবলৈ কিবা লৈ যাম তাত চেপা তালৈকে যাওঁ। ভাওঁনা চোৱাতকে এনেই গৰম খনত।
তে যায়।
কি ভাওনা?
অহ ' আমাৰ ঘৰৰ লগতে।
সেইটো কোৱা নাই আইতা হন্তক কবি আমাৰ ঘৰত থাকাকে আহি যাম বুলি তাৰপিছত গোটেইখন যাওঁ
কৈ চাব লাগিব ৰ' কি কৰে বা কৈ চাব লাগিব ৰ' কি কৰে বা আমাৰ আকৌ আইতাজনী দাংকাটি নহয় জানো।
আহ, আইতা মোক কনে টেপ এটা মাৰি দিবি। অ 'কবি ওচৰতে যাম বুলি কবি শুন, বেছি দূৰ নহয়। তোৰ কেই ঘন্টা, দুঘন্টা লাগিব চাগে হা, কাৰণ মইতো গৈছো ন দুঘন্টা লাগিব। বাইক বা স্কুটিতে যাম ঠিক আছে চবখন লগৰ তাৰপিছত তাৰ ভিউটো মানে বহুত ধুনীয়া ঠিক আছে এটা, ৰিভা পাৰ কৰি তাৰ পিছত নেক্সট এইখিনি জংঘলৰ পৰা গৈ পেলাই আৰু এটা মানে আৰু এখন নদী পায় হা, পুৰা সেইখন আৰু জংঘলৰ মাজত ঠিক আছে, সেইখন পাৰ হয়, ত 'তাৰপিছত এই যে ৱাটাৰফল এটা পাই বহুত ধুনীয়া আমি তালৈকে মানে যোৱা নহলে, এই মাজৰখনতে থাকি গলো, যদি,
এইকাৰণে প্লেন কৰিব লাগে ফাৰ্ষ্টতে ভালকে, - প্লেনটো কৰি ল'ব লাগিব মোৰ লগত ঘৰৰ পৰা বহুত প্ৰব্লেম হৈ যে,
সুধি দিম আমি চবেই কি ক' তই যি আইতা হঁত গলে মা আহিব নেকি?
চব আহিব সেইটো কাৰণে আৰু,
হ'ব সুধি দিম।
নহয় শুল তই যেতিয়া আহিবি, - তেতিয়া ভালকে আমি প্লেন এটা বনাই লম গোটেইখানি লগৰ খিনি মিলি লাগিলে তুহনতক সেইখিনিলৈকে যাম আমি হা, তই অকন ওলাই আহিবি। তাতে চবেই বহিলৈ অলপ কথা- চিথা পাতি লৈ কেনেকৈ কি কৰিম তেনেকে হেৰি কৰি লৈ পেলাই, যাম।
উম, পাৰে বাৰু মই এইটো চাই আছো। ৰ', ফ্ৰেছাৰছত পিন্ধিবলে কাপ, কাপোৰ চাই আছোঁ।
কৰ ফ্ৰেচাৰচ?
ফেচাৰচ নহ'ব নেকি আমাৰ।
অ ' তহঁতৰ এ', বাদ দে ফ্ৰেছাচ -জেছাচ ইমান গৰমত। আচ্ছা আচ্ছা
ওৱা কলেজৰ ফাছ ফেছাচটোকে বা মই সেইটোতো নাযাওঁ নে পাগল।
যা আধাতে গুচি উত তাৰ পৰাই পাহাৰ চাহাৰ যাব পাৰ
এই মোৰতো একো কথা নাই মোৰ কলেজ ষ্টাৰ্ট হোৱাৰ পা তো মোৰ একো কথা নাই মই নিজে কৈছোঁ মই ঘৰৰ পৰা অহা যোৱা নকৰিম না মোৰ নিজৰ ৰুমৰ পৰাহে অহা যোৱা কৰিম মই।
অ তেনে হেৰি যদি ৰুমৰ পৰা হয় তোৰ ৰুমলৈকে যাম দে।
পাৰি বেটাৰ মই মানে ফাৰ্ষ্টতে কেইদিনমান চাগে পি জিত থাকিম এমাহ দুমাহমান তাৰপিছত ৰুম লৈ পেলাই থাকিম চাগে ভালকে লগৰ বনাৰ পিছত আৰু
ৰুমত চকৌ পিজি থাকো দুটাকে থাকিবি নে এটাকে থাকিবি?
জানোঁ দুটাকে থাকিম চাগে, দুটা তিনিটাকে মানে চিংগল থাকিলে পইচাটো অলপ বেছি যায় যে।
পি জিত চিংগল থাকিলে বেছি যায় ন পইচাটো?
অ পি জিটো ৰুমত থাকিলেও বেছি যায় মানে এইটো দুটা তিনিটা হ'লে মানে অলপ কম যায়
আচ্ছা হ'ব বাৰু যাতেই নাথাকক কিয় খালি। খালি যাম
উম যাব লাগিব টো।
ওলাবি কিবা এটা কৰি মাহতক সুধিবি কৈবি লাগিলে কথা পাতি দিম গোটেই খনে গৈ পেলাই তহত গোতেই ত ত তাতে আলোচনা কৰিম বাৰু এনেক গৈ পেলাই।
উম বাৰে বাৰে চাই ৰ সময়তো আহিলক ৰ ভালকে।
সময়তো আহিলেই, জুলাইটো খতম হলেই দে জুনতটো খতম জুন খতম হলেই, এতিয়া জুলাই যাওঁ বৌ পাহাৰ চাহাৰ ধুনীয়া জেগাত যত নদী চদী আছে বহি লৈ পেলাই অলপ ফূৰ্তি চূৰ্তি কৰিম। নহলে কি বুঢ়া বয়সক কৰিম, নহলেকি বুঢ়া বয়সক ফুৰিব? এ হব মিলোৱাটো মিলাম ত, আমি যদি গোটেই খানে যদি যাওঁ, তোৰ ঘৰত যদি কওঁ যেনে বা এটা জেগাত যাম, বেছি সময় নহয় আহি পাই যামহি চাৰিটা পাঁচটাত তেতিয়া নিদিব?
নিদিব পাৰে। মই ব ঘৰত নোকোৱাকেহে যাং গ'লে।
হ'ব তই তেনে মিলাবি তাৰপিছত মোক কবি হা। মোৰ ফোন এটা আহিছে মই তাৰপিছত তোক আহ পিছত কৰি আছো তই মিলাবি কিন্তু আকৌ। ঘৰত উম ঠিক আছে দে বাই। অ